হেল্ল'
হেল্ল'
শুনিছা?
অঁ শুনি আছো, তুমি শুনিছানে?
অঁ শুনিছোঁ।
অঁ তাকে। এই আজি দিনটো নেটৱৰ্ক ইমান প্ৰব্লেম দিছে ন?
কিয় বা?
মই কি কৰিছো মানে চাহ খালো, চাহ খাই লৈ লৰা শুই আছিলে, ভাতিবেলা ভাতিবেলা আ চাৰে - পাঁচটা মান উম পাঁচটা পোন্ধৰ মানত শুইছে।
অ।
তাৰ পিছত উঠিলে, উঠোতে হেৰি কৰিলো চেৰেলেক্স অকণ খোৱালো, খুৱাই লৈ এয়া মাৰ লগতে বহি আ
অ অ।
মই বোলো হা!
বোলো তাইৰ জ্বৰ কমিলনে?
অ কমিছে কমিছে, কালি মেডিচিন আনিলো নহয়। হেৰি ডাক্তৰ দেখুৱাই পেলাই।
অ। উম, লগে লগে মেডিচিনটো আনা কাৰণে কমিছে অকন যদি বহি হি দিয়া হয়, বেছি হ'ল হয়।
অ তাকে।
ময়ো এই অকন আগত পাপাই দিছে হে, মই দুপৰীয়া এটামান বজাতে ক'লো বোলো পা পা ৰিচাৰ্জটো ভৰাই দিবাচোন তাৰপিছত এতিয়া মানে ময়ো ফোন মাৰিব যাম আৰু পাপাক ক'বলে তাৰপিছত পাপাই ৰিচাৰ্জটো দিলে। তাৰপিছত সেয়াই অকন কিবা - কিবি খাই লৈ বোলো ফোন এটা কৰিব দিওঁ আৰু। হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল' অ হেল্ল' হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!